আহঁ উম। এনে বহি আছো, তুমি?
মইও এনে বহি আছিলো ৰবা।
হয় নেকি? পিছে ভাত পানী খালা?
অ' এই অলপ আগতে খায় উঠিলো ৰ'বা, তুমি খালা নে নাই?
অ' খালো মই আগতে খালো।
অঁ এতিয়া কিবা কামত এনে ব্যস্ত আছিলা নেকি?
নাই নাই এনে মোৰ ফোনটো চাই আছিলো, কিবা আছিলে নেকি তাত?
মই এনেই মানে অকমান এটা বিষয় লৈ কেনে কথা পাতো বুলি ভাবিলো, এনে আছিলো যিহেতু।
হয় কোৱাচোন কি বিষয়?
মই এনেই আমাৰ বিহুটোৰ ওপৰতে কথা পাতিম বুলি ভাবিছিলো, যিহে ত' আ কেইদিনমান আগতে আমাৰ ৰঙালী বিহুতো গ'ল। আৰু এতিয়া কেইমাহ মান পিছত আমাৰ কঙালী বিহু আহিবই দিয়াচোন আৰ।
হয় হয় একদম ঠিকে কৈছা তুমি।
উম, সেইকাৰণে অকমান বিহুৰ ওপৰতে কথা পাতিম বুলি ভাবিছিলো, তুমি এনে ৰঙালী বিহুৰ বিষয়ে কি কি জানা?
মই ৰঙালীৰ বিষয়ে জানো অলপ চলপ মানে তোমাৰ ধৰা এইটো মানে তোমাৰ বহাগৰ প্ৰ প্ৰথম সপ্তাহ পালন কৰা হয়, আৰু যাক মানে আমি ৰঙালী বিহু আমি বহা মানে বহাগৰ বহাগী বিহু বুলিও কয়, আৰু ইয়াত তোমাৰ ধৰা তোমাৰ আটাইতকৈ মানে ডাঙৰ বিহু ইয়াক বহাগ বিহু বা যৌৱনৰ বিহু বুলি কোৱা হয় বুলি মই শুনিছো দেই, আৰু সেই সময়ত তোমাৰ মানে তোমাৰ কি কয় প্ৰথম দিনত তোমাৰ গৰু বিহ তোমাক অ কি কয় লাও বেঙেনা দি অ গা অ গৰুক গা ধুৱাই
সজাই থৈ দিয়া হয় ৰাস্তাত তাপা গৰু সদায় সহায় কৰে। তোমাৰ মানে সৰুৱে ডাঙৰক সন্মান মানে আশীৰ্বাদ পা‌য় আৰু তোমাৰ ডাঙৰে সৰুক বিহুৱান দিয়ে ডাঙৰ সৰু মানে মৰম আৰু মৰম দেখি একদম ভালেই লাগ মানে মৰমবোৰ দেখি একদম ভাল লাগে আৰু তোমাৰ তাতে মানে তোমাৰ মানে জলপান, পিঠা, লাৰু খাই একদম ভাল লাগি যায় আৰু! আৰু বহুতো ধৰা এনেকুৱা মানে তোমাৰ ৰঙালী বিহু সাত অ' মানে সাতটা বিহু আছে, তাৰে মই দুই অ' দুটা মানুহে জানো আৰু!
অ' হয়, হয়, তুমি ঠিকে কৈছা। আচলতে এইটো আমাৰ আ ব'হাগ আহ মানে ক'ব গ'লে অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আমাৰ ব'হাগ বিহুতো। সেইবাবে এই উৎসৱৰ মানে অ' সঁচাকৈ এইটো বিহুতো আমাৰ ৰঙালী বিহু ত' আ মানে তিনিওটা বিহুৰ ভিতৰত চবতচে মানে আনন্দ উল্লাহৰ বিহু হয়। সেইকাৰণে ইয়াক আমাৰ ৰঙালী বিহু বুলি কোৱা হয় আৰু এ তুমি যেনেকৈ ক'লাই আমাৰ সাত দিন এইটো ৰঙা ব'হাগ বিহুতটো পালন কৰা হয়, প্ৰথম দিনা, গৰু বিহুৰ দিনাখন ৰাতি সকলোৱে উঠি পেলাই আ, ধৰা গৰু-ছাগলী বিলাকক পুখুৰীত লৈ যায়। মানে এতিয়াতো আমাৰ চহৰত নাই দিয়াচোন গৰু। ত' যোনবিলাক গাঁৱৰ আছে গাৱঁততো সকলোৰে থাকে ত' গাঁৱৰ মানুহ বিলাকে মানে ৰাতিপুৱাই উঠি গৰু ছাগলীবোৰাক এনেকা ওচৰত লৈ যায় মাহ হালধিৰে গা গা-ধুৱাই, এনেকুৱা বিভিন্ন নীতি-নিয়ম পালন কৰে। পিছদিনা মানুহ বিহুৰ দিনাও সেইয়ে মানুহ বিলাকে, সিদিনা গ মানে মানুহ বিলাকে নিজে মাহ হালধিৰে এনেকোৱা, গা-ধুৱে তাৰ পিছত গা ধুই পেলাই, যোনবিলাক আমাৰ ডাঙৰ বোৰে আমাক উপহাৰ হিচাপে এযোৰ নতুন কাপোৰ দিয়ে, সেইযোৰ আমি পিন্ধো আৰু, আমাৰ কোৱা হয় যে চ'ত মাহত আমি নতুন কাপোৰ পিন্ধিব নালাগে। সেইটো আমাৰ, পৰম্পৰা সেইকাৰণে, সেই ব'হাগ বিহুৰ প্ৰথম দিনাই সকলোৱে এনেকৈ নতুন কাপোৰ পিন্ধে। মানে বিভিন্ন ধৰণে এনেকে আমাৰ ৰঙালী বিহুতটো পালন কৰা হয়, আৰু গাওঁ অঞ্চলত তুমি এ গাঁৱত, গ'লে দেখিবলৈ পাবা যে সৰু-সৰু ল'ৰা ছোৱালী বিলাকে গধূলি হলে মানে, আহ বিহুৰ কাপোৰ পিন্ধি, চাদৰ ছোৱালী বোৰে চাদৰ মেখেলা, পিন্ধি পেলাই ওলাই আহে, ওলাই আহি পেলাই সকলোৰে ঘৰে ঘৰে গৈ এনেকুৱা হুঁচৰি নাচে। মানে আ, বহুত ধুনীয়া লাগে সেই এইটো পৰিৱেশ কাৰণ, আহ ব'হাগ বিহুৰ আগত, আহ কুলিৰ মাত, তোমাৰ ঢোল-পেঁপা এইবিলাকৰ মাত শুনি পেলাই বহুত ধুনীয়া লাগে। এই কাৰণে এইটো বিহু মানে একদম, আমাৰ উম ৰঙৰ উৎসৱ বুলিয়েই কোৱা হয় দিয়াছোন মানে, মানে সেইটো হয় আৰু মানে আ মানে একদম মানে, আনন্দ উল্লাহ এনেদৰে আমি, পালন কৰা হয়।
হয় তুমি একদম ঠিকে কৈছা তোমাৰ কি কয় অ' ৰঙালী বিহুত মানে ডেকা-গাভৰু বিলাকে যেতিয়া অ' হুচুৰি অ' ঘৰে, ঘৰে যাইকিনে হুচুৰি মাৰে বা মানে তোমাৰ পথাৰত যাই কিনে হুঁচৰি দল নাচে একদম দেখি একদম ভাল লাগি যায়।
দেখি একদম ভাল লাগি যায় মানে তোমাৰ তাৰপিছত মানে আজিকালি থকা গাঁৱত তোমাৰ আজ যেন প-পথাৰত যি মুকলি বিহু বিলাক দিয়া হয় দেখি মানে একদম ভাল লাগি যায় আৰু।
হয়, তুমি ঠিকে কৈছা এতিয়া চাবা আমাৰ চহৰ অঞ্চলত ইমান নহয় এইবিলাক কাৰণ আমাৰ ইয়াত মঞ্চ বিহুটোকহে বেছি গুৰুত্ব দিয়া হয় কিন্তু আচলতে আমি মঞ্চ বিহুটোক আহ, গুৰুত ত্ব একো নাই সেইটো ঠিকে আছে থাকক কিন্তু এনেকুৱা নহয় যে উঠা উম, কৰিব নালাগে কিন্তু মঞ্চ বিহু কৰাৰ লগতে আমি যোনবিলাক আমাৰ পুৰণা নীতি-নিয়ম আহ, পৰম্পৰাবোৰ আমি এনেকুৱা আগলৈ নি থাকিব লাগে ত' সেইটো আমি কৰিব লাগে দিয়াচোন।
হয়, একদম ঠিকেই কৈছা তুমি। আৰু আজিকালি চাবা এনেকুৱা তোমাৰ চহৰততো আজিকালি বিহু পালন কৰা স্কুল, কলেজটো ৰঙালী বিহু বা গৰু বিহু আজিকালি পালন কৰে দেখি একদম আনন্দ লাগি যায়। আৰু তোমাৰ দ্বিতীয়তে তোমাৰ কঙালী বি আহিন, কাতি মাহৰ মানে পালন অ। দুখ পাই কাৰন মানে সেইদিনা তোমাৰ বিহুৰ সময়ত খেতিৰ ভঁৰাল খালি থাকে বা পথাৰত ধান কেঁচা হৈ থাকে আৰু ঘৰত খাবলৈ নাটনি হয়। এ ইয়াৰ নাম মানে কঙালী অ' কঙালী বিহু বুলি কৈছোঁ কাৰণে তোমাৰটো তুলসী তলত চাকি জ্বলাই বা তোমাৰ মানে তাকো চাকি জ্বলাই কিনে মানে কি কয় ডাঙৰ বিলাকে চাকি-বন্তি জ্বলাই প্ৰসাদ বিলাক বিতৰণ কৰি কিনে মানে এইটো জা তে তোমাৰ শস্যবিলাক ভাল হওক সেইটো আহাতে মানে তোমাৰ মানে অ' চাকিটো জ্বলাই আৰু।
হয়, তুমি ঠিকে কৈছা কঙালী বিহুত আমাৰ কঙালী বিহু হোৱা আহে কি বোলো ৰঙালী বিহুতো আমাৰ চহৰ অঞ্চলত অলপমান হয়েই কিন্তু কঙালী বিহুটো সঁচাকৈ চাব লাগিলে মানে সেইটো গাঁৱত একদম ভাল কাৰণ আমাৰ ইয়াতে বেলেগ একো নহয়। তাৰ চোতালতে অ' চহৰবোৰত কি আৰু চোতালতে এজোপা তুলসী পুলি ৰোপন কৰি পেলাই তাৰ ওচৰত আহ, শৰাই আৰু চাকি দিয়ে সেনেকুৱাকে থৈ দিয়ে কিন্তু গাঁও অঞ্চলত যোনবোৰ আমাৰ পত পথাৰ আছে পথাৰত কি কৰে মানুহ বোৰে আকাশ বন্তি জ্বলাই আকাশ বন্তি জ্বলাই পেলাই যাত তে শস্য ভাল উৎপাদন হয় শস্য বোৰ যাতে পু পতংগ বা বানপানীয়ে নচ ট নকৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে দিয়াচোন সেইবিলাক আমাৰ নীতি-নিয়ম সেইবিলাক আমি হা এই চহৰত আহ, মানুহবিলাকক দুখ দি লাভ নাই সেইটোক কৰিব নোৱাৰে কাৰণ চহৰত আমাৰ এতিয়া এ, খেতি পথাৰ নাই ত' সেইকাৰণে গাওঁ অঞ্চলত ভালে আৰু গাওঁ অঞ্চলৰ লগতে এই চহৰৰ দৰে তাতো এজোপা তুলসী ৰোপন কৰি পিনে তাত চাকি বন্তি দি এ, আৰু শৰাই দিয়ে এনেধৰণে পূজা পাতল পূজা কৰে আৰু। ভগৱানৰ ওচৰত আৰু এইবোৰ চাই বহুত ভাল লাগে সেই সময়ত মানে ক আমাৰ যোনটো ভৰালত ঠান নাথাক। কে শস্য নাথাকে একদম সে কি বুলি কয় পথাৰতে থাকে সেইবাবে সেইখিনি সময়ত মানুহৰ বেছি আনন্দ উল্ল নাথাকে। আৰু সেই কঙালী বিহুত আহ পুৰণা দি পৰম্পৰা আছে যে কঙালী বিহুৰ দিনাখন মানুহে ভাত নাখায়ে প্ৰায়। কি বুলি কয় পিঠা বা কিবা এনেকৈ কিবা এটা খাই পেলাই থৈ কাৰণ আগৰ দিনত এতিয়াতো মানুহৰ ঘৰে ঘৰে বাৰু চাউল দালি এইবিলাক থাকেই কিন্তু আগৰ দিনত নাছিল ন একদম আগত আগতে এনেকুৱাই আছিল যে গাওঁ অঞ্চলত নিজে উৎপাদন কৰা ধান বোৰ নিজে খাই। সেনেকুৱা আছিল ত' আগৰ দিনত এতিয়া অকণমান বেলেগ হৈছে এতিয়া দোকানৰ পৰা মানুহ বোৰে কিনি ন নিয়ে কিন্তু আগতে সেইবোৰ নাছিল সেইকাৰণে আগৰ দিনৰ পৰাই পৰম্পৰা আছে যে সিদিনাখন মানুহ বিলাকে ভাত নাখায় ত' সেনেদৰে আমাৰ পৰম্পৰাবল এতিয়াও চলি আছে দিয়াচোন কেতিয়া কিছুমান ঘৰত এ সিদিনা কাতি বিহুৰ দিনাখন ভাত নাখায়ে।
হয় একদম ঠিকে হৈছে আৰু তোমাৰ তৃতীয়তে হৈছে তোমাৰ ভোগালী বিহু। মানে মই কিছুমান কথা জানো যে ভোগালী বিহু এইতো তোমাৰ পুহ মাহ অ মানে পুহ মাঘ মাহত খেতি চপোৱা পিছত পতাহাৰ ভোগালী বিহু যাক আমি ভোগালী বিহু কোৱা হয় কাৰণ তোমাৰ ভৰালত নহ নতুন ধান ঘৰত নতুন চাউল আহে সেইয়া ইয়াৰ নামানে তোমাৰ ভোগালী বিহু হৈছে। আৰু ভোগালী বিহু যে তোমাৰ উৰুকাৰ নিখা মে হা মানে তোমাৰ ভোজ ভাত খাই বা পোৱা মানে গা পা ধুই কিনে মেজি অ মেজিৰ তলত অ', জ্বলাই অগ্নি দেৱতাই সেৱা কৰে। আৰু তোমাৰ তাতে তোমাৰ মা অ পিঠা লাৰু বিলাক মানে অ'। ন কৰিকে তোমাৰ অ কি কয় সেৱা কৰে আৰু। কি দেৱতা একদম আনন্দৰে তোমাৰ ভৰি যায় ৰাত সিটোৰ পৰা নিশাতে পৰা গান না। কিনে বা গান ৰং ধেমালি কৰি কিনে একদম মানে আনন্দ লাগি যায় সেই দিনটো
হয় তুমি ঠিকেই কৈছা ভোগালী বিহুতো আমাৰ সেনেকুৱা ভোগালী বিহুতটো মাঘ মাহত পালন কৰা হয় দে আৰু একদম তুমি কোৱাৰ দৰে শস্য চপোৱাৰ পিছত এই বিহুটো পালন কৰা হয় সেইবাবে মানে ইয়াক ভোগৰ উৎসৱ মানে একদম ভোগৰ বিহু বুলি কোৱা হয় কাৰণ সেইখিনি সময়ত আহ ভৰালত যিহেতু ধান বহুত থাকে ত' মানে সকলোৱে মিলি কেনে একেলগ ভোজ ভাত খাই বহুত আনন্দৰ কৰে দিয়াচোন উৰুকাৰ দিনাখন ৰাতি আৰু পিছ পিছদিনাখন ৰাতিপুৱাই উঠি পেলাই আহ সকলোৱে যায় মেজি জ্বলাবলে ৰাতিপুৱাই উঠি পেলাই গা পা ধুই মেজিৰ ওচৰত যাই মেজিতো জ্বলাব তাতে তুমি কোৱাৰ দৰে পিঠা লাড়ু বিলাক দি দিয়া অগ্নি দেৱতাক অৰ্পন কৰে আৰু যোনটো মেজিটো জ্বলাই আমি তাৰ যোনটো ছাই টো থাকে তাৰ ছাইটো ফুট হিচাপে লয় আশীৰ্বাদ হিচাপে লয় সকলোৱে ত এনে বিভিন্ন নীতি নিয়ম আছে দিয়াচোন আমাৰ বিহুৰ আহ বিহুৰ মানে ওপৰত ত' সেইবিলাক আমি সদায় এনেদৰেৰে পালন কৰি যাব লাগে
হয় একদম ঠিকে কৈছা তুমি এতিয়া চাবা বিহুয়ে হৈছে অসমীয়াৰ গৌৰৱ মানে বিহু নাথাকিলে অসমীয়া অস্তিত্ব নাথাকে, আৰু চাবা, আজিকালি তোমাৰ বহুত অ, কি কয়? বাহিৰৰ মানুহ বিলাকেও জানে, আৰু মানুহ বিলাকৰ চাব আহে বিহু। বা আজিকালিতো বাহিৰত, বাহিৰতো আজিকালি আমাৰ অসমীয়া বিহুক মানে ধুবুৰীৰ দল বিলাক বাহিৰতো যায়, নাছিবৰ কাৰণে বা মা মা-মাতে যে কাৰণে হয় নহয় কচোন, মানে দেখি একদম আনন্দ লাগি যায়। যে আমাৰ মানে, তোমাৰ কি কয়, বিহু মানে আমাৰ অসমীয়াৰ গৌৰৱ হয়। মানে দেখি একদম আনন্দ লাগি যায় যে, আমাৰ অসমীয়া বিহু চবে মানে চব অ, চবতে জানে আৰু যে, আমাৰ অসম, আমাৰ অসমীয়া বিহুৱা হয় বুলি কিনে।
হয়, হয়, তুমি ঠিকে কৈছিলা। এইবিলাকেতো আমাৰ অসমৰ গৌৰৱ। পিছে আজি তোমাৰ লগত এনেকে বিহুৰ ওপৰত কথা পাতি বহুত ভাল লাগিল দিয়াচোন।
হয়, তোমাৰ লগটো। অ, কথা পাতি বহুত ভাল লাগিছে। আৰু মই কিছুমান কথা জানিব পৰা নাছিলোঁ যে মই আজি জানিলোঁ।
হয়, হয়, ঠিক আছে দিয়া, নহ'লে মই ৰাখিছোঁ আজি।
হয় দিয়া।